অঁ শুনি আছো কোৱা ভালনে
অঁ ভালেই তোমাৰ ভাল
এয়া আছো ভালে আছো
কি কৰি আছিলা
এয়া ভাত বনোৱা যোজা চলাইছো
অ' কি বনাইছা
তোমাৰ মাছ বনাইছো
অঁ আমাৰো আজি মাছ পিছে অঁ মাছে আছে
বনাও এয়া লাও কাটি আলু কাটি লৈছো লৈ পেলাই বোলো বনাই কৰি লওঁ সোনকালে
অঁ অঁ অঁ টোপনি যাব নহলে অঁ হয় দিয়া ভাতটো মানে সোনকালে বনালে তেওঁলোক তেওলোককো খুৱাবলৈ সুবিধা হয়
অঁ খাব খুৱাই কৰি ল'লে আজৰি তেতিয়া
উম উম হৈ যায় অঁ সৰু বাচ্ছা থাকিলে আৰু টোপনি ধৰে আৰু তেওঁলোকৰ সোনকালে উম তাকেই মায়ে মায়ে মানে ভাত বনাই আছে আৰু মই এনে আৰু বাহিৰত খোজকাঢ়ি আছো আজি দিনটো মানে ঘূৰি ফুৰোতে গ'ল যে সেইকাৰণে অলপ ভাবিছো খোজকাঢ়ি দিও ন সেইটো কাৰণে অঁ আজি আচলতে তোমাৰ য়োগা দে বুলি স্কুলটো যাব যাব লগা হ'ল যে সেইটো কাৰণে তেনেকে উম অঁ সেইটোৱেই তাতে চোৱাচোন স্কুলো বন্ধ উম সেইটোৱে তাত গৈছো উম কৰিলোঁ আমাৰ আকৌ স্কুলত তোমাৰ যাবই লাগে নহয় নগলে নহব ন চৰকাৰৰ ধৰি লোৱা তোমাৰ অনুৰোধটো মানিবই লাগে
সেইটোয়ে কেইটা চা সাতটাৰ পৰা কৰিছে নেকি ন
উম সাতটা মইতো তোমাৰ চাৰে ছয়টাতে স্কুললৈ গৈছো তাৰ পৰা গৈ ল'ৰা ছোৱালী খিনি আকৌ আকৌ মাতি ন মানে আমাৰ মোৰ মানে আগতে কেইদিনমান আগতে ভন্টি এজনীয়ে কৈছিল তাই মানে কৰ'ৰবাত শিকিছিলে যে মানে তোমাৰ স সটো কাৰণে কৈছিলে যে স্কুলে স্কুলে তেওঁলোকক মানে ধ লোৱা একৈশ তাৰিখে মানে কৰিব দিছিলে আৰু য়োগাৰ কাৰণে ক্লাছ এটা এটা তাৰপিছতে মোক কৈছিল তপি মই বোলো হ'ব দিয়া বোলো আমাৰ স্কুলতে ওল া আৰু দেওবাৰ যে পৰিব মই সেইটো ভবা নাছিলো আগত তাৰ পিছতে যিহেতু তাইও কলেজে সেইটো কাৰণে গৈ বোলো ওচৰৰ ছাত্ৰ ছাত্ৰীখিনিক মাতি অলপ শিকালে আৰু ন সিহঁতেও এটা জ্ঞান হ'ল বাহিৰা জ্ঞান লাগেই নহয় ল'ৰা ছোৱালীক উম লাগে সেইটো কাৰণে আহ
দিনত
বুজি অ সেইটয়ে সেইটয়ে উম নহ'লে তোমাৰ এনে ব নাপ দিয়াোনলোকে প্ৰে্টিক কৰিলেে ব প আচল ছাত্ৰ ছাত্ৰী বিাকে এনে যি কৈ নাথাকা তুমি সিহঁতে বুজি নাপায় আৰু
অ
হেল্ল' হ কোৱা সেইটোৱে সেইটয়ে অ
অ এতিয়া জানো এইটো অৰা গৈছে আঙুৰ
উম বুজি পাইছে উম অ সেইটয়ে সেইটয়ে সৰু খিনিয়ে বুজি নাপায় পাই যে তাকে আৰু চব স্কুলে আজি কৰিছে আচলতে স্কুলেই নহয় আজিকালি গোটৰ মানুহ বিিলাকো মই দেখিছো
গোটৰ মানুহ অ গোটৰ মানুহ বিলাক গোটেইবলাক দিছে অ আকৌ তাতে হেৰি কৰিব লগা হৈছে ন আত্মসহায় গোত মানে হেৰি এইটো কৰিব পাৰ গৈছে ন
অ সেইটো কাৰণে পাৰিছে নেকি বাৰু মানে মই শুনিছো মানে যিখিনি মানুহক অ নাই নাই যিখিনি মানুহ মানে আত্মসহায়ক গোটৰ পৰা পইচা পাইছিলে যে সহায় পাইছিলে চৰকাৰৰ ফালৰ পৰা সেইখিনিক মানে এইটো কৰিব দিছিল মানে আৰু অসম চৰকাৰৰ ফালৰ পৰা
তাকে মানে অ সেইখিনি মানুহ কীৰ্তি বাচনিহে কৰা গৈছে গোটেই বিলাক হোৱা নাই কিন্তু আজি ন।
অ-অ নাই হোৱা নাই হোৱা আৰু তোমাৰ বতৰটো বেয়া কৰি দিলে নহয় শেষ সময় খিনিতে বহুত বৰষুণ আহিলে উ-উ সেইটোয়ে আৰু ধৰি লও ইমান, খিনি মানুহৰ কাৰণে এটা জেগা মানে লৈছিলে সিহঁতে ফিল্ডতে কৰিম বুলি ন। তাৰপিছতে ফিল্ডতে বৰষুণ পৰিলে যেতিয়া এটা জেগা লগতে ঠিক কৰাটো, সম্ভৱ নহয় তেওঁ মিলাই কৰি,
অ সেইটোৱে এনে হেৰি হোৱা হয় ৰদ বৰষুণ ভাল হোৱা-হোৱা হয় তেতিয়া মানে তোমাৰ ফিল্ডত দিব পৰা গ'ল হয় ন।
ধুনীয়া হল হয়। অ-অ সেই দিব পাৰিলে হয় এই ৰ'দ কি হয় জানে ৰ'দতো দিলেও তোমাৰ নোৱাৰে মানুহখিনি কষ্ট পাই নহয় ইমান গৰম। হয়নে ডাইৰে ফিল্ডত কিন্তু বহুত অসুবিধা হয়।
গছ গছনি হেৰি হৈ থাকিলে দিবলৈ সুবিধা,
গছনি থাকিব লাগে মানে উম অ সেইটোৱে তাতে আকৌ বৰষুণ হলে যুগ বিলাক আহিবলৈও ভয় নহয় অ।
ন
উম দ দিছে-দিছে মঞ্চ বিলাকতেই দিছে চবৰে উম তাতে মিলাই দিছে আৰু ভালেই কৰিছে আচলতে এইটো সদায় কৰিব লাগে ন। এদিন বুলি নহয়, মানুহৰ স্বাস্থ্যৰ কাৰণে সদায় কৰিব লাগে অহ-অহ। এ মানে সদায়ে কৰিব লাগে আৰু মানে গাঁৱে-গাঁৱে এজন কোনোবা থাকিব লাগে ন তেনেকৈ যাতে শিকাই মানে সপ্তাহত লাগিলে গোটেই কেইদিন নোৱাৰিলেও তিনিদিনকৈ যদিও শিকায় ন মানুহখিনিয়ে তিনিদিন ঘৰতে কৰিব পাৰিব সেনেকেও। কিন্তু এতিয়া আৰু বছৰেকত এদিন কৰিলে, একোৱেই নহয় উম সেইটো।
যেত
অহ,
ন
উম-উম অহ সেইটয়ে-সেইটয়ে, অ
মে মনত থাক